শুনা পাইছানে
শুনিছা নে
হয় শুনা পাইছোঁ, ভালনে
শুনিছা নে তুমি
অঁ হয়
হয় ভালনে আপোনাৰ
উম ভাল ভাল আপোনাৰ ভাল
অ আছোঁ আছোঁ ভালে আজি ভাবিছিলো অনলাইন শিক্ষাগুৰুৰ বিষয়ে অলপ আলোচনা কৰোঁ নেকি
উম অ হয় ভাল বিষয় অনলাইন শিক্ষাৰ বিষয়ে যিটো বিষয়ে বাছি ললা ভাল বিষয় বাছি লৈছা পাৰি
হয় হয় অ আজিকালি ইন্টাৰনেট আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে অনলাইন শিক্ষাৰ মানে জনপ্ৰিয়তা বহুখিনিয়ে বৃদ্ধি পাইছে নহয় নে
হয় হয় আগতে মানে বিদ্যালয় মহাবিদ্যা লয় আৰু বিশ্ববিদ্যালয় শ্ৰেণীকোঠাৰ মাজতে সীমাবদ্ধ আছিল কিন্তু এ এতিয়া ঘৰত বহিয়ে বিভিন্ন বিষয় তই শিকিব পৰা গৈছে
হয় ঠিকেই কৈছে। আজিকালি মানে অনলাইন শিক্ষাটো বহুখিনিয়েই সুবিধা থাকে। প্ৰদান কৰিছে।
উম হয়।
অ অনলাইন শিক্ষা বুলি ক'লে আচলতে কি বুজো বুজা তুমি
অনলাইন শিক্ষা হৈছে মানে ইণ্টাৰনেটৰ সহায়ত ডিজিটেল মাধ্যমৰ জৰিয়তে পাঠদান আৰু শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া ইয়াত শিক্ষক আৰু শিক্ষক শিক্ষাৰ্থী একে স্থানত নাথাকিলেও
হয় এইটো ঠিকে কৈছা তুমি আচ্ছা ইয়াৰ বাবে কি কি উপকৰণৰ প্ৰয়োজন হয়?
ইয় ই সাধাৰণতে স্মাৰ্টফোন কম্পিউটাৰ উটাৰ টেবলেট ইণ্টাৰনেট সংযোগ আৰু কিছুমান শিক্ষামূলক এপ্লিকেশ্যন বা প্লেটফৰ্মৰ প্ৰয়োজন হয়।
হয়। এইটো ঠিকে কৈছা আৰু অনলাইন শিক্ষা আৰম্ভণিৰ কেনেকুৱা হৈছে বাৰু?
যদিও মানে অনলাইন শিক্ষা বহু বছৰ আগতেই আৰম্ভ হৈছিল তথাপি ক'ভিড নাইণ্টিন মহামাৰীৰ সময় যেতিয়া মানে আৰম্ভ চলিছিলে সেই সময়ৰ পৰাই মানে বেছি বেছিকৈ বৃদ্ধি পাইছে যিহেতু টো মানে মানুহ শিক্ষাৰ্থীসকলে বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰিব পৰা নাছিল লকডাউন আছিল। তাৰ বাবে মানে সেই সময়ৰ পৰাহে বেছিকৈ মানে জনপ্ৰিয় হৈছে।
হয় এইটো ঠিকেই কৈছে আগতে অ হয় আগতে ইমান খিনি মানে অনলাইন শিক্ষাটো প্ৰচাৰ হোৱা নাছিলে। অ চলিছিলে কিন্তু অলপ চলপ কিন্তু কভিডৰ পিছত মানে বেছি। সেইটো আৰম্ভণি হল অনলাইন শিক্ষাৰ কাৰণ কভিড নাইনটিনত যিহেত তো আহ ল'ৰা ছোৱালী বিলাকে স্কুল কলেজ এ বিদ্যালয় এইবিলাক যাব পৰা নাছিলে। তেতিয়াৰ পৰাতো অনলাইন শ খাই হৈছিলে
হয় হয়। সেই সময়ত ছাত্ৰ ছাত্ৰীসকল লে মানে ঘৰত বহিয়ে পঢ়া শুনা অব্যাহত ৰাখিব পাৰিছিল।
হয় হয় একদম ঠিক মানে বহু শিক্ষকেও নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ শিকিছিল নতুন- নতুন কেনেকে ই নতুন- নতুন এপ্লিকেচনবিলাক যে আছে সেইবিলাক কেনেকে এ ব্যৱহাৰ কৰিব লাগে সেইবিলাক শিকিছিল।
উম হয়। অনলাইন শিক্ষাৰ প্ৰধান সুবিধা পু প্ৰধান সুবিধাসমূহ কি কি
অ ইয়াৰ সুবিধা বহুখিনিয়ে আছে ছে অ প্ৰথমতে অ যেনেকে যিকোনো স্থানৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰি আৰু তাৰ পিছত আহ দ্বিতীয়তে সময়ৰ যথেষ্ট সঞ্চয় হয় বহুখিনি সময় মানে বাচে আৰু তৃতীয়তে শিক নিজৰ সুবিধা অনুসৰি অধ্যয়ন কৰিব পাৰে যিকোনো সময়তে তেওঁলোকে অধ্যয়ন কৰিব পাৰে অ সেইটো এটা মানে ইয়াৰে বহু অ আটাইতকৈ সুবিধাজনক হয়
অ এইটো সঁচাকৈ উপকাৰী হয়নে যাতায়াতৰ সময় বাচে
উপকাৰী হয় কাৰণ যাতায়তৰ সময়তো বাচেই লগতে অ সময়ৰো সদ ব্যৱহাৰো হয় বিশেষ কৈ দূৰৱৰ্তী অঞ্চলত আ বাস কৰা শিক্ষাৰ্থীসকলৰ বাবে ই বহুত সহায়ক হয় কাৰণ দূৰবৰ্তি অঞ্চলত থকা শিক্ষা শিক্ষক হওঁক বা শিক্ষ শিক্ষাৰ্থীসকলে আহ বিদ্যালয় বা কলে মহাবিদ্যালয়ত আ অহাৰ টাইমত বহুখিনিয়ে সময় মানে তেওঁলোকে ব্যৰ্থ হৈ যায় অহা যোৱা কৰোতে অ সেনেকে মানে অনলাইন শিক্ষাৰ জৰিয়তে তেওঁলোকৰ সেই সময়খিনিও বাচি যায় সেই সময়ৰ সদ উপয়োগো হয়
ঠিকেই কৈছা অনলাইন শিক্ষাই জ্ঞান আহৰণৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে তুমি অকমান ইয়াৰ বিষয়ে বিস্তাৰিত ভাৱে ক'ব পাৰিবা নে
হয় হয় ই আচলতে শিক্ষাৰ্থীসকলক বিশ্বৰ বিভিন্ন বিশেষজ্ঞ শিক্ষক আৰু প্ৰতিষ্ঠানৰ আহ পাঠ্যয় পাঠ্য দান লাভ কৰাৰ বাবে সু সুযোগ দিয়ে তেওঁলোকে আহ আহ কৰা ভিডিঅ', ই বুক আহ প্ৰেজেনটেচন আৰু বিভিন্ন অনলাইন সম্পদ ব্যৱহাৰ কৰি অধিক জ্ঞান আহৰণ কৰাৰ বাবে সুযোগ দিয়ে আৰু অনলাইন শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যিকোনো ঠাইৰে নহওঁক যিকোনো দেশৰে হওঁক বা যিকোনো ৰাজ্যৰে হওঁক শিক্ষকৰ লগত তেওঁলোকে আহ নিজৰ সম্পৰ্ক আহ স্থাপন
হোম হয় হয় অ অনলাইন শিক্ষাই শিক্ষাত শিক্ষাৰ্থী কে নিজৰ গতি অনু অনুসৰি শিকিব পাৰে নেকি
শুনা পাইছে নে বাৰু
হয় হয় মই শুনি আছোঁ হয়
শুনা পাইছেনে
শুনি আছোঁ শুনি আছোঁ মই
শুনা পাইছেনে বাৰু
হয় হয় শুনি আছো আপুনি শুনিছে
শিক্ষাৰ্থীয়ে নিজে সময় পৰিচালনা কৰিবলৈ শিকে আৰু নিজৰ দায়িত্ব নিজে ল'বলৈ অভ্যস্ত হয় সকলো শিক্ষাৰ্থীৰ ওচৰত সমান ভাৱে ইণ্টাৰনেট বা ডিজিটেল সঁজুলি উপলব্ধ নহয় এইটো এটা ডাঙৰ সমস্যা দুৰ্বল ইন্টাৰনেট সংযোগৰ বাবে ক্লাছ সঠিক ভাৱে কৰিব নোৱাৰিম ইয়াৰ বাবে অনলাইন শিক্ষ শিক্ষা আহৰণত বহুখিনি আহ মানে অসুবিধা দেখা পোৱা যায় যোগোয়োগ হয় যদিও অ মুখামুখি শ্ৰেণীকোঠাৰ দৰে আন্তঃক্ৰিয়া সদায় ন নাথাকে ফলত কিছুমান শিক্ষাৰ্থীয়ে বিষয়ে বস্তু বুজিবলৈ অসুবিধা অনুভৱ কৰে আহ এইটো মানে সমস্যা মোৰ লগত মই নিজে অনুভৱ কৰোঁ কাৰণ অ যিমান। উম সন্মুখেৰে আমি শিক্ষা গ্ৰহণ। কৰিব পাৰো মানে অনলাইন মাধ্যমত আমি সিমান খিনি। ভালকে শিক শিক্ষা মানে আমি আহৰণ কৰিব নোৱাৰোঁ মোবাইল ফোন সামাজিক মাধ্যম গেম আদি বিভিন্ন কাৰণত মনোযোগ বিচলিত। দহ।
অ হয় হয় মই ইয়াত। তেএটা কথা সংযুক্ত কৰিব বিচাৰিম যে মানে গাঁওত
কঠিন হৈ পৰে।
হয় হয় আপুনি শুনি আছে।
অত্যধিক সময় মোবাইল বা কম্পিউটাৰৰ পৰ্দা চাই থাকিলে চকুৰ সমস্যা মূৰৰ বিষ আৰু শাৰীৰিক ক্লান্তি অনুভৱ হ'ব পাৰে।
অ অ আপুনি শুনি আছে
আৰু এইটো এটা মানে বেয়া দিশ বুলি ক'ব পাৰি, যিটোৰ জৰিয়তে আমাৰ স্বাস্থ্যৰ ওৰতো প্ৰভাৱ পৰে। লগতে শাৰীৰিক ব্যায়াম আৰু খেল ধেমালিও সমানভাৱে গুৰুত্বপূৰ্ণ হয়। অনলাইন শিক্ষাৰ লগতে। বহু অনলাইন পৰীক্ষা তা কুইজ এচাইনমেন্ট আৰু আ প্ৰকল্পৰ জৰিয়তে শিক্ষাৰ্থীৰ মূল্যায়ন কৰে। তেনেদৰে অ মানে ইগ্ন', যিখন মহাবিদ্যালয় আছে তাতে অনলাইন এছাইনমেন্ট আৰু অ পৰীক্ষাৰ আয়োজন কৰা যায়, শিক্ষাৰ্থী মূল্যায়নৰ বাবে। শিক্ষক সকলে কেৱল পাঠদানে ন কৰে, শিক্ষাৰ্থীক প্ৰযুক্তি ব্যৱহাৰত সহায় কৰে। সন্দেহ দূৰ কৰে আৰু শিকন প্ৰক্ অ! প্ৰক্ৰিয়াক আকৰ্ষণীয় কৰি তোলে। অ, কি মোৰ মতে ভৱিষ্যতত অনলাইন আৰু অফ লাইন শিক্ষাৰ সমন্বয়ে এক উন্নত শিক্ষা ব্যৱস্থা গঢ়ি তুলিব পাৰে। অ ইয়াত ব্ৰেনডেড লাৰনিং বুলিও কোৱা হয়। নহয়নে বাৰু?
হয় হয়, খুব সুন্দৰ কথা কলা।
বহুখিনি আজিকালি চলি আছে। আজিকালি যিবিলাক অ চৰকাৰী পৰীক্ষা সেইবিলাকৰ বাবে ল'ৰা ছোৱালী বিলাকে অনলাইনে পঢ়ি আছে। অনলাইনে শিক্ষা গ্ৰহণ কৰি আছে। অনলাইনৰ জৰিয়ত তেওঁলোকে শিকি পিনে চৰকাৰী পৰীক্ষাবোৰ আ উম চৰকাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ আছে। হয় নে বাৰু? প্ৰযুক্তি আৰু পৰম্পৰাগত শিক্ষাৰ শিক্ষাক অধিক ফলপ্ৰসূ কৰি তুলিব তুলিছে। আৰু নিয়মিত ক্লাছ অংশগ্ৰহণ কৰা, সময়মতে এচাইনমেন্ট সম্পূৰ্ণ কৰা, মনোযো অ অনলাইন শিক্ষাৰ সফলতাৰ বাবে শিক্ষাৰ্থীয়ে অ মানে মনত ৰাখ ৰখা উচিত অনলাইন শিক্ষাৰ বাবে তেওঁলোকে নিজৰ ম মনটো শান্ত ৰাখিব লাগিব আহ ভালদৰে উম ধ্যান দিব লাগিব নিয়মিত ক্লাছ কৰিব লাগিব ক্লাছ যদি নকৰে তেতিয়া তেওঁলোকে ভালদৰে মনোযোগ দিব নোৱাৰিব। কি পঢ়াইছে কি পঢ়াই থকা নে সেইবিলাক ভালকে গম নাপাব আৰু ইণ্টাৰনেটৰ ইণ্টাৰনেটৰ ব্যৱস্থাটোতো একেবাৰে ভাল হ'ব লাগিব ইণ্টাৰনেট বেয়া হ'লে অ মানে অনলাইন শি শিক্ষাটো গ্ৰহণ কৰাত প্ৰব্লেম হয় প্ৰব্লেম আহে
হয়
অ অনলাইন শিক্ষাৰ মাধ্যমত অভিভাৱকসকলৰ ভূমিকাও মানে উম গুৰুত্বপূৰ্ণ হয় আহ তেওঁলোকে উপযুক্ত শিক্ষাৰ পৰিৱেশ প্ৰদান কৰিব লাগে আৰু শিক্ষাৰ প্ৰতি উৎসাহ জ জগাব লাগে অ অনলাইন আজি আজিকালি বহুখিনিয়ে অ বহুখিনি অভিভাৱক অভিভাৱকে অ অনলাইন শি শিক্ষা দিয়াৰ বাবে এ আগ্ৰহী হয়
হয় আপুনি শুনি আছে শুনি আছে নে
নহয়নে বাৰু
হা আপোনাৰ মাতটো ভালদৰে অহা নাই এতিয়া
কিন্তু দেখা যায় যে অনলাইন শিক্ষাৰ মূল উদ্দেশ্য হিচাপে জ্ঞানক অধিক সহজলভ্য কৰা সকলোকে সমান শিক্ষাৰ সুযোগ প্ৰদান কৰা আৰু প্ৰযুক্তিৰ সহায়ত শিক্ষাৰ মান আ উন্নত কৰাই অনলাইন শিক্ষাৰ মূল উদ্দেশ্য হয়
অ হয় হয়
অনলাইন শিক্ষাৰ সুবিধাও আছে অসুবিধাও আছে বহুখিনিয়ে থকা বুলি ক'ব পাৰে
হয় হয় উমহ, আমি পাছত ভালদৰে বিস্তৃতভাৱে আলোচনা কৰিম
ঠিক আছে বাৰু আজিলৈ ইয়া ইমানতে সামৰিছো কলটো আকৌ নতুন এটা বিষয়ত কথা পাতিম আজিলৈ ধন্যবাদ